হেল্ল' কোনে পাইছা নাই
অঁহ শুনা পাইছো কি কৰি আছ
এনেই আছো কি কৰিম আৰু
অঁ ভাল নহয় খবৰ খতি
খবৰ খাতি ভাল তোক খবৰ খাতি ক
উম ভালে ভালে বাৰু চবৰ একজাম ঠিকে গ'ল
চেতিয়াৰ এক্জাম চলি আছে কাৰনে
চলি আছে চলি আছে কাইলে আছে হয় বাৰু তাৰপা মই তোলে কথা এটা কাৰণে ফোন কৰিছিলোঁ
ঠিক আছে ক
তাৰমানে কি হ'ল আমাৰ মানে এতিয়া জুলাইত এটা ইন্টাৰ্শ্বিপ দিছে তাৰপাছত তাত মানে আমি মাছৰুমৰ ওপৰত কৰিম বুলি ভাবিছিলো মাছৰুম যে খেতি তাৰপৰা আমি তাৰ ওপৰত কৰিম বুলি ভাবিছিলো তাৰপিছত হেৰি এইটো কি বুলি কয় মই সেনেকৈ আমাৰ লগৰজনীয়ে ক'লে তই বোলে জান
জানো জানো
অকনমান ক'ব পাৰিবি নি বাৰু
ত এতিয়া মাছৰুমৰ খেতিটো ক'বলৈ গ'লে যিখিনিয়ে ধৰ মাছ মাংস নাখায় সিহঁতে বেছিকে মাছৰুমটো বেছিকে পচন্দ কৰে এতিয়া মাছৰুমটো তো প্ৰথমতে কৰিবলৈ হলে খেৰ খেৰ মানে যিটো ধান খেৰ
উম
সেইটো ধান খেৰটো বা নৰাটো প্ৰথমতে কাটি সৰু সৰুকে কাটিব লাগিব
উম
উম আঁ টো কোৱাতকে হয় নহয় বুজিছো বুলি কলে ভাল
অঁ অঁ গম পাইছো অঁ ক
প্ৰথমতে সৰু সৰুকৈ কুটি পেলাই তই সিজাব লাগিব
অঁহ
মানে তোৰ এ কিবা ডাঙৰ গামলা বা তেনেকুৱা টিনত ধৰক সিজাব লাগিব
অ অ
সেই তাত মেডিচিন দি দিব লাগিব
অ মেডিচেনটো বা কি মেডিচেন দিব লাগে?
এয়া মেডিচিন বুলি ক'লে ধৰ তৰ ব্লিচিং পাউদাৰ দিব পাৰ
অ
কাৰণ তোৰ তাত বীজাণু থাকে নাই খেৰপুকত ধৰা আগৰৰ বীজাণুবোৰ থাকে যে সেই বীজাণু বহুতৰ অ মাৰিবলে প্ৰথমতে খেৰ খিনি তেনেকে বইল কৰিব লাগিব
আহ
আৰু বইল কৰ পিছত সেইখিনি তই কিছুমান পেকেট কিনি আনিব লাগিব অলপ ডাঙৰ ডাঙৰ চাইজৰ যিবোৰ কক চিলিণ্ডাৰ বুলি কয়
অ সেইবোৰ সেইবোৰ এতিয়া ক'ত পাম মানে কিনিবলৈ এনেকুৱা হেৰিয়তে পাম নে
সেইটো ধৰ এতিয়া ত উ মাৰুৱাৰি দোকান বুকুত ধৰ পাবি কিনিবলৈ
অহ অহ
কিনি আনিব লাগিব জ অ বিশ কিনি আ তাতে কেতিয়াবা কেতবোৰ ৰাখে
অ অ অ অ পাইছো পাইছো অ তাকে মানে মোৰ ইমান ভাল ভালকে এইটো বিষয় এতিয়া জনা নাছিলোঁ যে
অহ
সেইটো কাৰণে মইয়ো তোলে ফোনটা কৰি সোধোচোন তাৰপিছত আৰু কিবা কৰিব লাগিব
আৰু কিবা কৰিব লাগিব নে তই প্ৰথমতে সেইখিনি কাটি কুটি সিজাই পেলাই তই শুকুৱাব লাগিব অকনমান শুকুৱাব লাগিব এতিয়া মাছৰুমতটো ধৰ ভেকু কুৰহে
গম পাইছোঁ অ
গতিকে ভেঁকুৰটো তই উঠাবলৈ হ'লে অলপ বেছিকে শুকালো নহব অলপ অলপ জেকা টাইপৰ হৈ লাগিব
অ অ
এতিয়া যিবোৰ পলিথিনত এ হেৰি দি পেলাই এইটো খেৰ বা নৰাবোৰ কাটি কাটি যে ভৰাবি
অ অ
এতিয়া চিলিণ্ডাৰ বুলি কয় সেইবোৰ প্ৰথমতে তই তাত ভৰাই তই গুটি খিনি প্ৰথমতে আহ তোৰ ধৰ দুই আঙলৈ এটা এ নৰা তৰপ বা খেৰৰ তৰপ দিবি দি পেলাত তাত বগা বগা যিটো বীজ সেই বীজখিনি তই ভালকে এ ৰাউণ্ডকে দিব লাগিব বুজি পাইছ তাৰপিছত ৰাউণ্ডকে দিয়াৰ পিছত তাৰ ওপৰত আকৌ এটা লেয়াৰ দিব লাগিব
আহঁ
লেয়াৰটো দি পেলাই তাৰ ওপৰত আকৌ তই গোটেই ৰাউণ্ডকে দিব লাগিব তেনেকে তিনি। চাৰিবাৰমান কৰাৰ পিছতটো এটা চিলিণ্ডাৰ কমপ্লিট হৈ যাব।
তাৰপৰা বস্তুটো মানে কিমান দিন লাগে লাগিব মানে হেৰি হবলে।
অ ফুলিবলে।
খুলিবলে অ কিমান দিন লাগিব।
এতিয়া তই প্ৰথমতে সেই চিলিণ্ডাৰটো কৰাৰ পিছত পেকেটবোৰ এসপ্তাহ মানৰ পিছত তই ফুটা ফুটা উলিয়াই দিব লাগিব যেনি তেনি
অহ
ফুটা ফুটাবোৰ কেলে উলিয়াব লাগিব গম পাৱ নে?
কেলে
যাতে সেইফাঁল দি ভেঁকুৰ খিনি ত মানে ফুল খিনি ওলাই আহে। তই মোটামুটি পঞ্চল্লি পঞ্চল্লিশ দিনত তো বেগ বুকৰ পৰা ভেকুৰটো মানে ফুলটো ওলাই আহে।
আহ অ আহ। হেৰিয়ৰ মানে ফু ফুটাটো মানে বেছি। কিয় ফুটা কৰিব নালাগে নহয় চাগে।
বেছিকে পুটা কৰিব নালাগে তোৰ ধৰ যিটো ৰাউণ্ডকে য'ত তই বিজখিনি দিছ।
আহ
ক ৰাউন কেটত ধৰ ফুটা উলাই দিবি যাতে সেইফালে ওলাবলৈ পায় কষ্ট নোহোৱাকে। এতিয়া তাৰপিছতো প্ৰথমতে প চল্লিশ দিনত হৈ যাব তাৰপা ছিঙাৰ পিছত আকৌ এসপ্তাহ দহ দিনৰ পিছত আকৌ এবাৰ হ'ব। তই এটা বেগৰ বা টোটেল তিনিবাৰ তো খুলিব পাৰিবি তিনিবাৰ মানে পাত ছিঙিব পাৰিবি মানে ফুল ছিঙিব পাৰিবি।
আহ অ অ। উম। তাৰা মানে তহঁতি আগতে কৰিছিলি নিকি এনেকাকে খেতি
অ ধৰ এইটো আমি আগতে কৰিছো। আকৌ এই মাচুম। তো কেইবে প্ৰকাৰৰ মাছৰুম আছে।
আহঁ
মাছৰুম অকল এক প্ৰকাৰ মাছৰুমেই নহয় আৰু
কি কেনেকুৱা কেনেকুৱা বা আছে ক ক'ব পাৰিবি নি।
তই এতিয়া মাছৰুম এক প্ৰকাৰ হৈছে আমাৰ এই ফুলটো যিটো এই ফাংগাছ হয়। এইটো প্ৰথম প্ৰকাৰটো আৰু এটা প্ৰকা প্ৰকাৰ হৈছে তই মাছৰুমটো এই কাঠ বা পচা এনেকে ঢাপ ঢাপ পাতি পেলাই দিয়ে মাটিত সেইটো সেই গুটি গুটিকে হয় সেইটো দেখিছ নাই তই এইটো তাৰ গুটি গুটিকে হয় আৰু এইটো বজাৰত মানে ভেলুটো বেছি। তহঁতে এতিয়া। মানে ক'ত কেনেকে এই কি মানে কলেজৰ পৰা দিছে
কলেজ মানে আমাৰ কি হ'ল কলেজে হেৰিয়ৰ ওপৰত কৰিব মানে কৈ দিয়া নাই বোলে তোমালোকে এইটোৰ ওপৰতে কৰিবা বুলি কিন্তু মানে আমাৰ হেৰি ক'লে যে যিটো আমি মানে টপিক লওঁ, বা মানে, যিটো হেৰি লওঁ আমি তাত মানে চ ধৰি লও হেৰি দিয় তা উম উম গভৰামেণ্টৰ ফালৰ পৰা এখন চাৰ্টিফিকেট দিব লাগিব সেইখনেহে আমাৰ কামত দিব মানে
হয়
পিছত আমাৰ তাপা মইতো একো বা প্ৰথম কৰিম ন বুজি চুজি পোৱা নাছিলো তাৰপা লগৰ এজনীক সুধিলো তেতিয়া লগৰ এজনীয়ে ক'লে হেৰি এই ইয়াতে হেৰিয়ত কৰে এ শিৱ মন্দিৰৰ ওচৰত কৰে
গম পাইছো।
তাৰপিছত কিবা মানুহজনৰ এটা ইনষ্টিটিউট আছে তে মানে মানুহজনে এনেকে হেৰি এ এখন কলেজলে নি মেলি মানে শিকায়
আচ্ছা
তাৰ পিছত হেৰি, তোমাৰ মানুহজনৰ লগত হেৰি মোৰ লগৰ জনীয়ে পাত দিলে তাৰপা তেনেকে আমাৰ লগৰ দহটা নে পোন্ধৰটা মান হ'ব চাগে এতিয়া গোটেইবোৰ গৈ মানে তাত কৰিব লাগিব। কিন্তু মানে সময়টোতো ধৰি লও এশ বিশ ঘণ্টা হব লাগিব
এশ আমাৰ অ এশ বিশ ঘণ্টাই সময় হ'ব বোলো আমাৰো দিছে
অ‌ হয় নি তহঁতি কিহৰ ওৰত কৰিবি
আমাৰ ধৰ এতিয়া তোৰ আমাৰো তেনেকেই তোৰ নিজৰ মনৰ লগত কথা, কোনোবাই খেতিৰ ক্ষেত্ৰত কৰিব পাৰে, কোনোবাই টিচিং কৰিব পাৰে, কোনোবাই কম্পিউটাৰ ইনষ্টিটিউটত কৰিব পাৰে
অহ অহ
তেনেকৈ এটা চবেই নিজৰ মতে ভাগ কৰি লৈ লৈছে মই ধৰ টিচিং লৈছোঁ
অ অ এতিয়া টিচিং মানে তই হেৰিয়ত কেনেকে স্কুলত গৈ গৈ কৰিবিগে নে গৈ কি
অ মই ধৰ এতিয়া চা, এল পি স্কুলত প্ৰথমতে তই চাকৰি তাকৰি পাবলৈ কি হ'ব লাগে? এইচ এচ প্লাছ ডি এল এড হ'ব লাগিব। আৰু এ এম ই স্কুল অ আপলোড কৰিবলে হ'লে, হ'লে তই, বি এ প্লাছ ড এল এড হ'ব লাগিব।
উম
ক জিহত আম এইচ এছ প্লাছ গতিকে আমাক এপি স্কুলত কৰিবলে পাৰ্মিশনটো দিছে
আহ
এতিয়া মই এল পি স্কুলতে কৰি আছো আজি এল পি স্কুলত মোৰ আজি প্ৰথম দিন আছিলে
এই তোগু! আজিৰ পৰা আৰম্ভ কৰিলি?
আজিৰ পৰা আৰম্ভ কৰিলো মানে বিশ দিনৰ ভিতৰত কৰিব লাগে যে এতিয়া মই বিশ দিনৰ ভিতৰত কৰিবলাগে আৰু লগতে জুন মাহতে ৰিপৰ্ট চাবমিট কৰিব লাগিব।
অ সেইটো কথা আমাৰ আকৌ হেৰি দিছে আকৌ জুলাই মাহতহে আমাৰ জুলাই তাৰিখৰ পৰা কৰিব দিছে বহুত দিন আছে আমাৰ এতিয়া একজামেই চোন এই তাৰিখে খতম হব ঊনৈশ তাৰিখে খতম হবহে
অ এনেই ডেট চেট বোৰ কলে বেয়া ভাল নহয় আৰু
উম উম
অ ঠিকে ত আজি মই গ'লো পোহোৱালো পোৱালিসোপাক
আহ তোমাৰ কেনেকুৱা লাগিলে
টো প্ৰথমতে গৈছো সিহঁতে প্ৰাৰ্থনা কৰি কৰা টাইমতে গৈছো তাতে সিহঁতে ধৰ মহত লগৰ বানি কবিতা নেওতা এইবোৰ গাইছে
আহ
তাৰ পিছত ধৰ টিচাৰ কেইজনৰ লগত মই কথা পাতিলো যে কেনেক কৰা কি হলে ভাল হ'ব মানে ধৰা কেনেকে মই ক্লাছখিনি কৰিম তেতিয়া মোক বুজাই দিলে যে আমি প্ৰথমতে আজিকালি আকৌ অনলাইনত এটেণ্ডেঞ্চ লয় তাৰপিছত আকৌ অফলাইনত অফলাইনত এটেণ্ডেচ ললে
উম
লৈ পেলাই তেনেকেই ক্লাছটো আৰম্ভ কৰিলো আৰু
অ তমা তই অকলে কৈছ ন লগত আৰু তোৰ লগৰ কোনোবা আছিলে
নহয় মই অকলেহে কৈছোঁ মোৰ লগৰ প্ৰথম কথাটো আমাৰ ইচ্ছতিয়া পাৰ্মিচনেই দিয়া নাছিলে মানে হেয়া ডিপাৰ্টমেণ্টত
অ অ
মানে আজিহে কোনোবাই কোনোবাই পাইছে মই আজি অকলেই কৈছো বাৰু
আহ
কেনেকুৱা কথা আকৌ মই ধৰ মোৰ ঘৰৰ পৰা আহ এইখন ওচৰৰ ইনষ্টিটিউটকে লৈছো সেইকাৰণে মই ঘৰত থাকিয়ে কৈছো মাজে মাজে যাম যদিও বিছ দিন দিছে কেতিয়াবা কেতিয়াবা যাম কেতিয়াবা কেতিয়াবা নাযাওঁ আকৌ জি পি এছ কেমেৰা ফটো মাৰিবই লাগিব নহয়
অ সেইটো বা আজিকালি মাৰিব লাগে গম পাই
অ গতিকে এইবোৰ কৰিব তহঁতেও কৰিবি তেনেকে যাতে চাবি য'ত ক তাত যাতে সিহতে ভালকে প্ৰমাণ পত্ৰ খন দিব পাৰে আৰু
সেইটোয়েতটো মেইন বস্তু আজিকালি উম তপা আমাকো মানে কৈছে সেইটোয়ে তোমালোকে চাই লবা নহ'লে আকৌ হেৰিয় লাষ্ট টাইমত আক আকৌ খেলি মেলি হৈ যাব যে আহ তাৰপৰা হেৰি নহয় তা তই আজি কিহ ওপৰত পঢ়ালিগে গৈ
আজি প্ৰথমতে আজি মোৰ নতুনহে গতিকে আজি মই গৈ পেলাই সিহঁতক মোৰ নিজৰ পৰিচয়টো লো সিহঁতেও সিহঁতৰ নিজৰ পৰিচয়টো দিলে
আঁহ
তাৰপাছত আকৌ তেনেকে চিনাকি হলো কোনে কি কৰি ভাল পায় সেই বিষয়ে আমি কথা পাতিলোঁ ধৰক আজি গৈছোঁ আজিয়ে মই পঢ়াব নোৱাৰোতো
অ গম পাইছো অ
কালিও নাই কম ল'ৰা ছোৱালী। সেইকাৰণে আজি গলো সিহঁতক মই ধৰ এতিয়া পঞ্চম শ্ৰেণীতো বতৰ বতৰৰ বিষয়ে বুজালো অলপ ত তেহেতৰ পাঠতো খেলি মেলি আছে বুলি কৈছিলে বুজি পোৱা নাই বুলি কৈছিলে
আহ।
তাতে
অ তহঁতৰ অ ঘৰ ওচৰতে এল পি স্কুল
আমাৰ ঘৰ ওচৰতে এল পি স্কুল
আহ আহ
আজি আমাৰ ফালে কাৰেণ্ট নাই তহঁতৰ ফালে কাৰেন চাৰেন আছে
এ নাই নাই কালি ৰাতি বহুত বতৰ বেয়া কৰি দে তোমাৰ তেতিয়াৰ পৰা কাৰেণ্টে নাই
ঠিক আছে তেতিয়া হ'ব দে তই কলটো কটা পি তাৰ পিছতো কাষতে ৰঙাকে আহিব এন কল বুলি তাৰপিছত এনকল কৰি দিয়াৰ পিছতে তো কিবা কিবি কৰিবলৈ আহিব চাই লবি সেইখিনি
অ ঠিক আছে হব দে উম হব দে অ অ অ ঠিক আছে অ হ'ব